হেল্ল' অঁহ কি কৰি আছা।
এ সেয়া বাটে বাটে খোজ কাঢ়ি আছিলো।
অহ অহ।
অহ ভাল লাগিছে এইখিনি খোজকাঢ়ি এ তাকে।
তাকে হয় হয়।
অহ ভাল লাগে এইখিনি সময়ত খোজ কাঢ়িলে। ভাল ধুনীয়া মানে ভাল এটা বতাহ এটা লাগি থাকে যে। ক'তো যোৱা কৰা নহয়। এ গৰমত নোৱাৰিয়েই দিয়াচোন অ অ পাতল লাগে। দুপৰীয়া ভাগতো নোৱাৰিয়েই গৰমত তুমি কাপোৰ এযোৰ পিন্ধি, অলপ কৰি পেলাই হেৰি কৰি যাবলে। সাজি কাচি ইমান গৰম
উম উম আজিকালি স সৌন্দৰ্যৰ যুগ, হৈছে হয় এতিয়া উম বিয়া চিয়া হ'লেতো, হয় মেকাপটো নহ'লে নহয় যতে নাযাও মেকাআপটো লাগিবই। হয় অ,
কাৰণেহে আৰু উম,
আজি হয় ভাল লাগে হয়। এ বিয়া এখন খাবলৈ গ'লে দেখোন। বা পাতিলে হয় কিমান মেকাপ কৰিব লগা হয় আজিতো আজিকালিতো মেক কাপ নকৰিলে একো কামেই নহয়।
একো নহয় অ উম মানুহৰ সেইটোৱে হৈ গৈছে আৰু এতিয়া সাজি পুচি নিজকে ধুনীয়া কৰি,
হয় অ‌ হেনকা অহ,
ভালো লাগে আচলতে।
ভাল লাগে হয় হয় তোৰ কাৰণে সেই বিয়াখন অ, হয় বিয়াএখন পাতিলে বা গ'লে তাৰ মানে সেই ভাৱ, টো নাহেগৈ কেনেকে মানে দেখিব ধুনীয়া লাগে।
অ সেইটোয়ে ধুনীয়াকৈ তুমি কাপোৰ এযোৰ পিন্ধি ললা। অ ভাল কথাটো কৈছো ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি। এতিয়া অলপ মানে মেকাপ, কৰি নিজকে অ সাজি কাচি গলে ভাল লাগে দিয়াচোন। উম এ তুমি চাবাচোন এ বিয়া ঘৰলৈ গ'লে প্ৰথম সেই তেতিয়া তুমি দেখাবা আৰু যদি তুমি অলপ মানে হেৰিকে যোৱা। নিজৰ তাত গৈ মনটো বেয়া লাগে উম মানে চবৰে ইমান ধুনীয়া ধুনীয়াকৈ থাকে, মই হেনো এনেকে আহিলোনে ন সেয়ে ভাল লাগে আজিকালি সেইটো হৈ গৈছে, যাও দিয়া।
উম আজিকালি চাদৰ মেখেলা এযোৰ পিন্ধি আগতে আও, প্ৰথমতে যেতিয়া প আগৰ দিন আছি আছিল তেতিয়া বোৱা কাপোৰ আছিল হয়নে তাৰপাছত মাজতে এতিয়া কিনা কিনা কাপোৰ হ'ল আকৌ এতিয়া আকৌ বোৱা কাপোৰ ওলাইছে,
অ মানে কি জানা তুমি যিমানে কিনা কাপোৰ নিপিন্ধা আৰু তুমি নিজে। ঘৰত বোৱা বা এই শালত বোৱা কাপোৰ যোৰ নিচিনা মানে, একোৱে নহয় দিয়া তুমি যিমানেই দামী কাপোৰ নিপিন্ধা কিন্তু সেইটো, খন্তেকীয়া মানে গৈছো নহয় পিন্ধি গৈছো কিন্তু এই ঘৰত, বৈ নিজ হাত, তে বোৱা শালত বোৱা কাপোৰ যোৰ নিচিনা একো আৰাম নহয় মানে সেইবিলাক পিন্ধিলে। কি দেখাতো আৰু ভাল লাগে ন মানে মিলে আৰু ব তাই পিন্ধিছে মই পিন্ধিছো এনেকে গৈছো। ভাল লাগে কিন্তু সেই তুমি কিন্তু আৰাম সে বোৱা কাপোৰ যোৰত হে পোৱা কিন্তু।
এ তাৰমানে এতিয়া ভালদৰে যদি গোটা বাচিবলৈ লোৱা যায় নহয় এনে বোৱা কাপোৰযোৰ নিচিন নাই কিনা কাপোৰ পাওাই নাপায়।
পাত্তা নাপায় আক সিদিনা মোক মায়ে মেখেলা এখন চিলাব দিছে
উম।
তাৰ পিছত এইয়া ঘৰত মায়ে দেখি খি পেলাই কৈছে এখন বোৱা নামলো অ এই মানে বঙালী শাল যে সেই- তাঁত বৈছে বায়ে, মোক চিলাব দিছিলে মায়ে কৈছে মোক আজিয়ে চিলাই দে মই বোলে কাইলে সকাম আছে - পিন্ধিম। মানে সৰু সৰু বুটা দি পেলাই দি দিছে তোমাৰ ইমান ধুনিয়া লাগিছে আৰু গৰমতো সেই কেইযোৰ কাপোৰে আৰু ন বেলেগতো সোমাব নোৱাৰি দিয়াচোন গাত।
উম উম।
আৰু আমি বিশেষকে এতিয়া গাঁৱত থাকো যেতিয়া আমাৰ চাদৰ মেখেলাযোৰে মেইন ন। তুমি যিমানে অ নাই এফালে গ'লে বা বেলেগ এযোৰ পিন্ধি গলে সেইটো বেলেগ কথা কিন্তু আমি যিহেতু গাঁৱত থাকো অ
যাব লাগে পিন্ধি সেনেকে পিন্ধি যাব লাগে। এতিয়া নাম নামঘৰত গৈছো
অ নামঘৰতো তোমাৰ চাদৰ মেখেলা যোৰে ন ধুনীয়াকৈ বোৱা যোনে চাদৰ মেখেলা এযোৰ পিন্ধি যোৱাচোন, তোমাৰ মনটোও ভাল লাগে অ দেখাতোটো দে- খাই তোমাৰ নিজৰ মনটো ভাল লাগে।
পৱিত্ৰ পৱিত্ৰ লাগি যায় এখন ডিঙিত বোৱা গামোচা এখন লৈ যাব যাব লাগে হয় নে -
উম ভাল লাগে কিন্তু সেইটো আগতকে কিন্তু এইটো কমি গৈছে। ছে এতিয়া ন, আগত মানে যেনেকুৱা আছিলে তেনেকুৱা মানে লাহে লাহে কমি গৈছে।
কমি গৈছে।
কিন্তু এতিয়া মানে এতিয়া যিখিনি ধৰা মানুহ আছো বা আমি আমাৰ যিটো প্ৰজন্ম এতিয়া ন, আমি পোৱা যদি আকৌ তেনেকৈ সেইটো দে-
দেখুৱাই যাওঁ তেতিয়া পিছৰ প্ৰজন্ম খিনি শিকি যাব দেখি যাব হয় যে মাহাহঁতে বা আইতা হঁতে, চাদৰ মেখেলা পিন্ধি নামঘৰত গৈছিল আমিও যাওঁ সেনেকে হয়নে!
অ আৰু ল'ৰা ছোৱালীবোৰে এতিয়া কিন্তু আমি যদি সৰু পৰা সিহঁতক শিকাই নিওঁ সিহঁতেও সেই ডাঙৰ হলে মানে তেনেকুৱা কৰিবগে ন কাৰণ আজিকালি যিটো দিন কালৰ গতি আহিছে কোনেও কাকো নামানা হৈছে কাৰো কথা কোনেও নুশুনা হৈ-
হয় হয়।
সেইটো কাৰণে হৈছে, আগত মানুহ বিলাকে মানে কিয়া নামঘৰ ন ঘৰুৱা কাময়ে আজিকালি ল'ৰা ছোৱালী বোৰে একোৱে মানে চোন, তুমিয়ে কৈ চাবাচোন নামঘৰলে যায় বহি থাকিব লাগিব ক তাত নাযাও দিয়াই এনেই
অ হয়
কিন্তু সেই যদি মোবাইলটো দি থওঁ ন
দিনৰ দিনটো থাকিব মানুহ আছে নে নাই গমেই নাপায় তেতিয়া হয় হয় তয়ে নাপায় এতিয়া নামঘৰত পবিত্ৰ স্থানত হৰি নাম এষাৰ ললেগে ন কিমান ভাল
কিন্ত ঘৰত তুমি যিমানে নোযোৱা লগত গ'লেও তুমি মোবাইলটো দি থোৱাচোন বেলেগ দুজন তোমাৰো মনটো বেয়া লাগে লাগিব ন, নামঘৰলে আনিলো মোবাইল চাই আছে আনেও দুটা এটা কথা কব সুবিধা পাই। সেইকাৰণে আচলতে সেইটো সিহঁতক এতিয়া পৰা যদি আমি বুজাই নিওঁ
উম, শিকি যাব এতিয়া পৰা দেখুৱাই লৈ গ'লে হয়নে পিছলৈকে সিহঁতে মাহঁতে এনেকে কৈ গৈছে আমি শিকি যাওঁ আমি এইটো লাইনতে যাওঁ হয় উম, এতিয়া পাৰ্টিত গ'লে কি কাপোৰ পিন্ধিব লাগে ঘৰত থাকিলে কি পিন্ধিব লাগে বা নাম ঘৰত, গলে কি এইটো প্ৰতিটো ভাগ আছে হয় নে সেইমতে গলে তেতিয়া মানুহো বেয়া নকই, আজিকালি ল'ৰা ছোৱালী বিলাকে যিমানহে শৰ্ট চৰ্ট কাপোৰ পিন্ধিব ধৰিছে, হয় নে সেইকাৰণে বেয়া দেশখন,
সেইটো ধৰক কোনোবা আৰু আচলতে কি হয় কোনোবা এজনে পিন্ধিলে নহয় সি পিন্ধিছে মই পিন্ধো। কিন্তু সেই তেতিয়া মানে কথাটো কৈছো মোৰ ছোৱালীজনীয়ে পিন্ধিলে,
হয়
বেলেগ এজনে এইখিনি সময়ত যদি আমি মানা কৰো ন বা পিন্ধিলে যে পিন্ধিব লাগিব সেইটো কথা নহয় ন,
ব তাই চুটি পিন্ধিছে কি হ'ল তুমি তোমাৰ অ নিজে তুমি ভালকৈ ৰাখা চো, পিন্ধ যোৱাচোনু তোমাক তেতিয়া মানুহে,
হয়।
ক'ব নহয় কাপোৰ কিন্তু কাপোৰযোৰ বহুত কথা, আচলতে চাব গলে কাৰণ চবে চবে মানে চোৱা হেইটো বেলেগ ন, অ আজিকালি ল'ৰা ছোৱালী বিলাকেতো নিপি পিন্ধাই হৈছে কবাত এজনী দুজনীয়ে বাৰু তেনেকৈ,
হয়
পিন্ধে হেয়াই বহুত সলনি হৈছে, আগতকৈ তথাপিও আমি এতিয়া, পৰা যদি সেইখিনি বা মোৰ ছোৱালীক মই ক'লো ন তোমাৰ ছোৱালীক তুমি কলা। কেনেকে বা সাজ পাৰ পিন্ধিব লাগে নামঘৰত গ'লে, কি কৰিব লাগে ন আচলতে যদি সকলোৱে তেনেকে নিজৰ নিজৰ, ঘৰত সেনেকৈ কয় কিন্তু এদিন এইটো নাইকিয়া হবগে, অ অ কব লাগিব আকৌ অ কৈছা মইউ কওঁ দিয়াচোন। অ তেতিয়াতো মই বাধা কৰিব লাগিব ন বোলে তুমি অ নোৱাৰা নক, কৰিব লাগিব সেইটো কথা নহয় তুমি ভাল কামটো কৰা। উ কৰিলে চব কাম বা শিকা ভাল কাম এ ত শিকা তুমি ন তুমি নামঘৰলৈ যাই দেখুৱাচোন চাদৰ মেখেলা এযোৰ পিন্ধি দেখুওৱা,
তেতিয়া হ'বতে তাইে পিন্ধিছে মই পিন্ধ নয় দেখিও ভাল লাগে তেতিয়া হয় নামঘৰত গৈছে নাই, চাদৰ মেখেলা পিন্ধি গৈছে গামোচা লৈ কি ভাল লাগে দেখিবলে।
আমিতো আগতে যাও ন নামঘৰত বহি থাকো বা এতিয়া ল'ৰা ছোৱালী নাই নহব নামঘৰত, ক'লেও যে মোবাইলতটো দি থোৱা মই সেই, বহি থাকিম অ নিব নোৱাৰি তথাপি, বহুত কিমান ধুনীয়া লাগে, অ মই ভাল, পাও যায়,
ভাল লাগে, আমাৰ টো উছ
ভাদ মাহটোত বিশেষকৈ বেছি ভাল লাগে অ কাৰণ চাবাচোন তুমি ৰাতি সেই গোটেই মাহটো,
উম
তোমাৰ ৰাতিপুৱা পৰা ৰাতিলৈয় ন হৈয়ে থাকে দিয়াচোন। অ ইমান ধুনীয়া লাগে আমাৰ ওচৰতে ইয়াতে তিনটা একেলগে আছে এতিয়া নাম, তোমাৰ থাকিয়ে ভাল লাগে ৰাতিপুৱা পৰা যেতিয়া, তোমাৰ নাম গাই থাকিব ন আৰু ৰাতিপুৱা সেই সোনকালে ফুল ধৰে যে নাম গায়, সেইখিনি শুনি ইমান ভাল লাগে আমাৰ দেউতা হত, তে আগতেতো ৰাতিয়ে উঠি যায় হ, চাৰিটা বজাতে উঠি যায় ভাদ মাহত। তেতিয়া নামঘৰলৈ যায় তেতিয়া আমি সুধো কিয় যায় বুলি তেতিয়াতো সৰু সৰু ন। বোলে অঁ তেতিয়া কয় আৰু মানে মাহঁতে আমিও কেতিয়াবা পোহে লগতে।
তাৰপিছত এতিয়া তিথি তিথি কেইটা আহিলে ন তেওঁ ইমান চাৰিটা বজাতে উঠি ত কি হেৰি গাব ঘোষা কীৰ্তন গাবগৈ কিত ভাল লাগে নামঘৰত উম।
বে নামঘৰতো এনেও ভাল লাগে, কিন্তু ভাদ মাহটো তোমাৰ বেছি ভাল লাগে। উম তুমি যোন ফালে নোযোৱা ন, অ তুমি যোনটো চাইতে নোযোৱা প্ৰতিটো নামঘৰতেটো নাম কীৰ্তন হৈ থাকে ন ইমান ভাল লাগে।
উম।
ভাল লাগে আগৰ সংস্কাৰবোৰ যেতিয়া উম।
উম। এনে সেই পৰিৱেশতো গাঁৱত আছে, গাঁৱৰ পৰিৱেশতো এনেও ভাল লাগে দেখিব।
গাঁৱৰ পৰিৱেশটো ভালেই লাগে, কিন্তু চহৰত থাকি কথাটো কৈছো কিছুমানে এতিয়া কামৰ সূত্ৰে থাকে যদিও গাঁওখনকতো পাহৰিব নোৱাৰি ন। বছৰ মূৰত উম তো আহেইয়ে অ বিহু সেইটোৱে যিমান তুমি য'তে নাথাকা তুমি মানে মাহত বা বছৰেকত তুমিতো নিজক গাঁওখনলে আহিবই লাগিব ন, আৰু গাঁওখনতো কোনেও পাহৰিব নোৱাৰে দিয়াচোন।
নোৱাৰে।
উম অঁ জন্ম হোৱাৰ পৰা গাওখনতে ন। ডাঙৰ দীঘল হয় এ আচলতে সেইটো কিছুমানৰ ভাগ্ ভাগ্য ন যাবও লাগিব যেতিয়া কিবা এটা কৰিবলগীয়া হয় কিবা এটা হেৰুৱাব লাগিব। তথাপিও তুমি যিমান নকোৱা তোমাৰ গাঁওখনৰ নিচিনা মানে
হবই নোৱাৰে গাওখনৰ এতিয়া ধানৰ পথাৰ সেউজীয়া হব ন। সন্দৈৰ্য কি ধুনীয়া! সেউজীয়া পথাৰ উম, আৰু সন্ধিয়া সময়ত ওলাই যাব কি ধুনীয়া বত তাহ মাৰি থাকিব আৰু দেখিও ভাল লাগে উম সেউজীয়া কৰিবলে। চাই আৰু যেতিয়া সৰিয়হৰ ফুলা দিনা সৰিয়হটো যে খায় উহু উহু। নাই যে মানে কথা হয় সেইটো হয় হয় উম।
এ মই যাওঁ আৰক অলপ। অ বাটে বাটে খোজ কাঢ়ি দিওগে এইখিনি সময়ত ভাল লাগে যে অঁ। অঁ দিয়া হ'ব দিয়া।
উম উম।